অ কি কৰি আছা
এয়া আছো ভাত আহ বহ কি বনাইছো মানে এই মচুৰ। ডালি মগুৰডালি মিক্স কৰি দিছো উম আৰু এই বিলাহী অকণ হে ভাজি দিম টক বিলাহী টক উ আৰু আজি নতুন মানে নতুন গছৰ জিকা এটা ছিঙি আনিছে সৰু যে পুৰিব লাগিব অ পুৰিব লাগিব
চাবা কিনিয়ে মানে চিগি আনি তুমি
অ পুৰি পুৰি খাই ভাল লাগে এনে কিনি আনা আকৌ শু নাখাওঁ দেই
অ ভাল নালাগে কিনি আনি পিছত তুমি পুৰি খালে উম আৰু কিছুমানে তিতা হয় যে তিতাও হয় কেতিয়াবা তুমি মানে কেইবাবাৰ হৈছে মানে যে বজাৰৰ পৰা কিনি আনো এই মাছ মাছ দি বনাও তাৰ পিছত সেই খোৱা সময়তহে গম পোৱা যায় যে তোমাৰ তিতা গোটেই গোটেই আনজা তিতা হম অ খাই চাব লাগে উ অ কাতোতে তোমাৰ সেইটো অভ্য়াস নাই ন উম খোৱাটো কেঁচাতে অ আমাৰ এনে মানে মায়ে কয় আৰু কিবা মানে যোন লি শিৰ নিচিনা থাকে যে আহ নিচিনা যে থাকোতে মানে তোমাৰ সেয়া বোলে সেই ন নডাল আছেনেে নাই মানে চাব লাগে হেনো এই যে তোমাৰ যদি নডাল থাকে কে বোলে তিতা নহয়
হয় নেকি অ এই আমাৰো চাও ৰাচোন মই হিচাপ কৰিম মই আজি হিচাপ কৰিমেই এতিয়াই এক দুই তিনি চাৰি পাঁচ ছয় সাত
দছডাল আছে।
একদম তিনি চাৰি
মানে তেওঁলোকে তেনেকে বিশ্বাস কৰি আহিছে ন আগৰ পৰা দহডাল অ নহলে নহয় আৰু অ মানে আগৰ কিছুমান কথা কথা তেনেকে চলি নাহে জানো মুখে মুখে মুখে মুখে চলি আহে যে তেনেকুৱা আৰু অ
এ সেইটো কিন্তু বহুত বেয়া কথা আৰু
সচাকে তোমাৰ ভাবাচোন গোটেই ধুনীয়াকে তুমি বনাই লবা বনাই লোৱা পিছত থাক
উম অ পেলনি যোৱাটো বাদেই তাৰ পিছত মানে একো নাই আৰু
আহ খাবলে অ তেতিয়া কি কৰা যাব বাৰু হয় দিয়া সেইকাৰণে মানে ঘৰুৱা বস্তু এটা দুটা ওলাই থাকিলে
চিম্পুল কে বোলো বনাও ফটাফট খাই কৰি শুই থাকোগৈ।
অ এতিয়া গৰমত তোমাৰ তেনেকে ইমান ইমান মানে খোৱা বোৱাটো ইমান ভাবি থাকিবলৈ মন নাযায় যে অমুক বনাই খাম এইটো মানে খাম এইটো বনাই খাম হানে ঠাণ্ডা দিনত কিন্তু তোমাৰ ভাল ভাল বনাই খাবলে মন যায় অ এইটো যে য়োগা
কাইলৈ তালৈ যাব লাগিব উম আজি অ আজি মিটিং দি মানে চব বুজাই দিছে কেনেকে যাব লাগিব কি কৰিব লাগিব আজি
মানে কি কিবা এ যে উ মানে। সাজপাৰটো কি মিলাই যাব লাগিব
অ একেই পিন্ধি যাবলৈ দিছে অ তেতিয়া মানে ভাল দেখে আৰু পৰিপতিি দেখে ফটো অ ফটো উঠাব আকৌ হেৰি কৰিব যে ভিডিঅ' কৰিব
উম পৰি পাতি এনেই তোমাৰ দিব উ আৰু বস্তুটো পৰিপাতি নহলে ভাল নালাগিব ন খেলি মেলি যেন লাগিব উম হম খুব ভাল লাগিব দিয়া তাকে আমাৰো গোটটো মাতিছে এতিয়া তাকে কেইগৰাকী যাব পাৰো দুগৰাকী অ ৰাতিপুৱা
অ এতিয়া বয়সস্থ। মানুহখিনি যাবলৈ দিয়া নাই।
নাই আৰু আৰু এইয়া যে গৰ্ভৱতী মহিলাসকলৰ তেনেকুৱা অ নালাগে দিয়া সেই সকলৰ অ ভালো লাগিব দিয়াচোন তেনেকুৱা তেনেকুৱা এখন সমাজ পালে চোৱা সেইটো এটা কিমান ভাল লাগে ন গোটেই মহিলা খিনি লগ হ'ব কৰিব মানে ধেমা হাঁহি ধেমালিও হব তাত লগ হব উম এতিয়া চোৱাচোন মহিলাাসকল কি হয় ঘৰত কি দিছে নিব দিছে অ আৰু তোৱাচোন বেছিভাগ এতিয়া মহিলাসকল কলে ঘৰত ভাত পানী বনওঁ কতনো য়োগা কৰে যে
কিন্তু আমি ভাবো হয়নে আমি আমি ভাবো আমি ইমান দৌৰা দৌৰি কাম কৰো আমাৰ ব্যায়াম হৈয়ে আছে। কিন্তু আজি মানে আমাৰ বাইদেউ গৰাকী কৈ কৈ দিছে আমাৰ যে ব্যয়াম ভৰি কেইখনতহে হৈ আছে। বেলেগ ক'তো হোৱা নাই আমাৰ ভৰি কেইখনৰহে হৈ আছে উম বাকী
তোমাৰ একো ব্যায়াম নহয় গম পাইছানে ঘৰৰ কাম তমি নিজক এঘন্টা হলেও সময় দিবই লাগে উম তেতিয়াহে বাকী অংগ খিনিও তেতিয়াহে তোমাৰ চলাচলটো চলি থাকিব অংগ খিনি তেয়া সুস্থ হৈ থাকিব। এতিয়া চাব গলে তোমাৰ হেল্ল'
আহ
এতিয়া এতিয়া মহিলাসকলে ইমানেই ঘৰৰ কাম বন কৰে কিন্তু ভৰি ভৰি বিষটোতো বেছিহে হব ধৰিছে
ভৰি বিষ মোৰো মানে ভৰিৰ বিষ আকৌ কঁকালৰ বিষ বহুত কিয় বা
পাৰাই এইবোৰ মানে হ'ব ধৰিছে নহয়
নাজানো আৰু কিয় পভৰি বিষ আৰু ককাল পালৰ বিষ
আগ আগৰ আগৰ মানুহৰ চাব গ'লে ন
লাজে দিয়ে ডাঙৰ মানুহ এই অ বুঢ়া মানুহে পুহিলে লাজ দিয়ে অ এতিয়াই ভৰি বিষ সকালৰ বিষ কিন্তু সঁচাকে আমিতো এনেই একো নক ও অণ।
নক অ আৰু বেছি সময়ত তুমি এনে তলত বহি থাকিলেও চাবা উম কঁকালৰ মানে বিষ এটা তোমাৰ হয় হে
একে ভৰি মেলিয়ে দিব লাগিব একেটা হেৰিত আমি বহিবই নোৱাৰো হয় নে।
একেটা হেৰিতে তুমি বহি থাকিব নোৱাৰা
নোৱাৰি হয় ন কিন্তু যিখিনি বুঢ়া মানুহখিনি অ সেইখিনিয়েচোন পাৰে। অ সেইখিনিয়ে নোৱাৰে আগভাগৰ মানুহখিনিয়টো নোৱাৰে হয় নে নাই আমি আমাৰ দিনত আমি কি কৰিম ল'ৰু
ত আমি নোৱাৰিমে এই তলত বহিব নোৱাৰিমা এতিয়া কিছু কিছু নামঘৰত দেখো ন এই তটোল লৈ লৈ বহে যে আমাৰ তুল নহ'বগে আৰু চকী হ'বগে।
জানো আৰু। উম।
হয় মানে আমাৰ অভ্যাসটোও নাইকিয়া হৈ গৈছে গম পাইছে নে নাই মানে কি আমাৰ বিশেষকে অভ্যাস এতিয়া আমি থিয় হৈ হৈ গৈছো। ত ভাত বনা। হয় নে‌ চব বস্তু ঘৰটো মচোতে আমি থিয় হৈ হৈ মচো তলত বহা অভ্যাস। শ্বাসটো আমাৰ নাইকিয়া হৈ গৈছে।
ত এতিয়া আমি জুইত ভাত বনাও। হয়নে‌ জুইত ভাত বনাওতে কিমান বাৰ উঠিছো কিমান বাৰ বস্তু আনিছো কিমান বাৰ।
আগৰ মানুহখিনিয়েতো তেনেকে কওঁতে কওঁতে জীৱনতটো গ'ল অ তুমি এনেই কঁকালতো এনেই হালি পেলা বস্তু খিনি আজিকালি চাৰ্জাৰত অ চাৰ্জাৰত থাকিলে তোমাৰ। উম উম চুৱা‌চো। টো হালিবও নালাগে বস্তুটো নমালা উঠালা। নমালা উঠালা। কিন্তু সেই জুইত বনোৱা অভ্যাসটো তোমাৰ সেইটো কাৰণে ভাল ওপৰতে চব থিয় হয় তোমাৰ বহি পেলা এতিয়া মাইকী মানুহ এগৰাকী ন। বহি পেলাই কাম কৰাটো কিমান ভাল। সেইটোৱে আৰু এতিয়া তেনেকোৱাতো আমাৰ বহাতো।
উম আমাৰ আকৌ হয় যেনিবা দেই মোৰ মই জুইত বনাও যে মোৰ অ মই নিজে সেইকাৰণে কবলৈ পাৰিছো ন কিমান বাৰ উঠিছো কিমান বাৰ বহিছো।
অহ ইটো অনা সিটো অনা। ঠিকেই এনে অভ্যাস। টো কৰিছা ভালেই হৈছে। মইও বনাব আৰু। মই বনাও কিন্তু মাজতে বনাও মানে এইটো সদায় নবনাও।
অহ।
গেছৰ অলপ অসুবিধা হোৱা। যেন পালেই মানে অ গেছটো মানে কি বুক। কিংনো। কোৱা।
অ তেতিয়া হেৰি কৰা মই বনাও যেনিবা দেই, মই ঘৰত অহ মই হেৰিতে বনাওঁ মই চাহে গেছত বনাওঁ। উ আৰু কিবা পিঠা চিঠা মানে অ পিতিককে বনাব লগা হলে।
উম মানে চাহ খিনিৰ কাৰণে আকৌ জুইত। জ্বলাবলৈ এটা হেৰি লাগে।
উম তেতিয়া সেইটো আক এলাহ লাগে আৰু জুইকোৱা ধৰোতেে বহুত টাইম লাগে
বহুত সময় লাগে বহুত সময় লাগে সেইকাৰণে মানেতি ভালে হৈছে দিয়া আৰু এতিয়া যি বনাবা সেইবোৰ সোৱাদো হয় মানে গেছ
অ মই এবাৰ মেলা ঘৰলে যাওতে মানে কুকাৰত দালি দিয়ে যে কেচ কেচ গোন্ধ পাইছোঁ। গেছ গেছ গোন্ধ পাইছোঁ, মই আৰু- মানে- ক'বও ইমান নোৱাৰিএ ন। মানে বোৱাৰীজনীয়ে বনাইছে তাতে নত মই যদি খাই লৈলে দ লৈ থাক সটোো বয়া লাগিব
বেয়া হব বা আহিয়ে মানে এনেকুৱা এটা হৈছে ন মে তুমি কব নোৱাৰা তুমি কুকাৰত দালি দি মানে সেইটো এ খালে সেইটো এটা সোৱাদ সম্পূৰ্ণ বেলেগ হৈ যায় তুমি কেৰাহিতত জুইত বহাই কম জুই দি যেতিয়া ধাত নাই থৈ দিবা সেইটো খোৱাৰো বেলেগ বহুতে সোৱাদ বেলাই বহুত মানুহে যেতিয়া এনেকে খাই থাকিব নহয় কেৰাহিত বনাই পেলা। এই কুকাৰৰ দালিটো খাব নোৱাৰে। আৰু কুকাৰৰ ভাতটো খাব নোৱাৰে। ভাতৰ, ভাতৰ পা পানীচ অহ, ভাতৰ পানী চা- থাকি খোৱাটো খুব ভাল। তোমাৰ মানে এতিয়া উম এনেকে কুকাৰত বহাই খাব নালাগে মানুহে এতিয়া যিমান যি বেমাৰ আজাৰ হ'ব ধৰিছে ন সেইটো কাৰণে মানে তোমাৰ কুকাৰত টো বাদেই দিব লাগে আৰু। উম উম এতিয়া মানে ভাত বনোৱাত লাগিছা নেকি?
অহ, বঢ়াই দিছোঁ আৰু। বঢ়াই লৈ আকৌ কাইলে প্ৰস্তুতিখিনি আজিয়ে কৰি থব লাগিব।
অ অ সেইটো
চাৰে পাঁচটাতে যাব লাগিব যে। অহ তাকে। কিবা কৰি ধৰি সোনকালে উঠিব লাগিব। কাপোৰ কানি ঠিক কৰি এতিয়াই থব লাগিব, নহ'লে কাইলৈ বিচ- বিচাৰি থাকিলেতো নহব হয় আজি অ পাতল চাই কাপোৰ বিচাৰিব লাগিব
বা ইমান খিনি মানুহ লগ হালেও কণমান এটা
সেইকাৰণে অ মানে ছয়টাত ছটাৰ পৰা হব আৰম্ভ ছটাৰ পৰা আৰম্ভ হব সেইকাৰণে চাৰে পাঁচ চাৰে পাঁচ ক'ত যাব দিচ- তেওঁ গোটেই খিনি গৈ, অহ। ছটাত আৰম্ভ হ'ব, ছটাৰ‌ পৰা চাৰে-ছটাৰ ভিতৰত মানে অনলাইন কৰিব লাগিব।
অনলাইন দিয়েক
অহ অনলাইন কৰিব। নামবিলাক অনলাইন কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব।
তোমালোকৰ গোটৰ কেইগৰাকী যাব
আমাৰ ন গৰাকী। প্ৰথমে ন গৰাকী নাম দিলোঁ। কিন্তু এ- তিয়াক আজি কৈছে, কোনোবা যাব বিচাৰিলে যাব- পাৰিব। তাত অহ, গৈ মানে চহী কৰিব- কৰিবিব
দিব অ উ বাৰু ঠিক আছে পিছত কথা পাতিম ন হ'ব দিয় অ